হেল্ল'।
হেল্ল'।
হেল্ল' হয় নমস্কাৰ।
নমস্কাৰ, কওঁক চোন?
হয়, আপুনি উৎসৱ-চুৎসৱ ভাল পায় নে?
হয় ভাল পাওঁ।
হয়, কি উৎসৱ ভাল পায় বাৰু আপোনাৰ প্ৰিয় উৎসৱ?
আমাৰতো অসমত বিহু চলে।
হয় আপুনি পাঁচ মিনিট পাঁচ মিনিট মানে আপোনাৰ প্ৰিয় উৎসৱৰ বিষয়ে বহলাই ক'ব পাৰিব নেকি?
হয়।
পাঁচ মিনিট মই বোলোঁ আপোনাৰ উৎসৱৰ বিহুৰ বিষয়ে অলপমান বহলাই কওঁ।
হয় ক'ব পাৰে।
হয় কওঁকচোন। হেল্ল'।
হয়।
হয় কওঁকচোন।
আমাৰ উৎসৱ, অ' আমাৰ ইয়াতেতো তিনি প্ৰকাৰৰ বিহু হয়।
হয়।
আমাৰ অসমত মাঘ বিহু, বহাগ বিহু,
হয় কাতি বিহু।
কঙালী বিহু, কাতি বিহু, কঙালী বিহু।
হয় হয়।
হয় আমি উম কাতি বিহু উ আমি ৰঙালী বিহুত মানে নাচ গান, খেল ধেমালি, এইবিলাক কৰা যায়।
হয়।
আকৌ' আমাৰ মাঘ বিহুত আমি ভোগালী বিহু বুলি জানোঁ। ভোগালী বিহু ভগাই খাওঁ পিঠা বনাওঁ, লাৰু বনাওঁ।
হয়।
খানা চানা খাওঁ, ভেলাঘৰ জ্বলাও আমি, তাতে নাচি বাগি ৰাতি হয়, নাচো অলপ চলপ।
হয় হয়।
এ, কি আমাৰ বিহ হুৱেই আমাৰ হেৰি অসমত বিহুত নাচিবলৈ যাওঁ।
হয়।
তেনেকুৱাই আৰু, আৰু পিঠা চিঠা বনাও সেনেকে চবে মি লি ইঘৰ সিঘৰ মিলি জুই জ্বলাও, ভেলাঘৰ বনাও ভেলাঘৰত খানা খাওঁ।
হয় বৰ সুন্দৰ, আপুনি পিঠা বনাব জানে?
পিঠা বনাব জানো।
হয় হয় কেইবিধমান পিঠাৰ নাম ক'ব পাৰিব? যি আপোনাৰ প্ৰিয়?
পাৰিম আমাৰ আমাৰ ইয়াতে পিঠা পিঠা হয় আপোনাৰ এই বৰা চাউল যে
হয়।
বৰা চাউলৰ নাৰিকল পিঠা বনাওঁ, একে চাউলৰ আগত তিল দিও পিঠা বনাওঁ। বা আৰু আকৌ তেল পিঠা বনাওঁ। আকৌ পাতি চাহ পিঠা বনাও, তেনেকে বহুত ধৰণৰে পিঠা বনাও আমি।
হয়।
আটাইতকৈ ভাল লাগে নাৰিকল পিঠা, নাৰিকল দি কিনে বনালে বেছিকে ভাল লাগে।
হয় হয়, মই আকৌ নাৰিকলৰ চিৰাহে ভাল পাওঁ দেই।
নাৰিকলৰ চিৰাও বনোৱা যায় কিন্তু পিঠা ভিতৰত মানে এইটো পিঠা আহি যায়তো ত' নাৰিকলটো নাৰিকলৰ চিৰা হয়, নাৰিকলৰ লাৰ ৰু হয় তেনেকে বনাওঁ আৰু।
হয়, গুৰ দিয়ে নে চেনি দি বনাই?
আমি নাৰিকলত চেনি দিওঁ বনাওঁ, গুৰ দিওঁ বনাওঁ, একচোৱেলি আজিকালি চেনি বহুতে কম খায়। চেনি নাখায় সেইকাৰণে গুৰ দি বনাওঁ, আধা গুৰ দি বনাওঁ আধা চেনি দি বনাওঁ।
হয়, চেনিটো এনে কমেই খাব লাগে।
অ' চেনীটো আজিকালি চবৰে ডায়বেটিছৰ সেই প্ৰব্লেম আছে ন' সেইকাৰণে কমায়ে খাওঁ চেনি।
হয়, ভালে, সেনেকেই খাব লাগে বাৰু। আৰু এনে আপুনি দীপাৱলী চিপাৱলী ভাল নাপায় নেকি?
অ' দীপাৱলী ভাল পাওঁ, ভা ভাই দ'জ, ভাই ফুটা।
হয় হয়।
ভাই ফুটাও মনাওঁ আমি। ভাই ফুটাটো তেনেকে ভাল ভা ভাল মাছ, মাংস বনাওঁ। তেনেকে পিঠা চিঠা বনাওঁ, অ' আকৌ ভাইত ভাইটিক ভাই, ভাই ফুটা লগাও।
অ' সেইদিনাখন ভাল লাগে ন' নতুন নতুন কাপোৰ পোৱা যায় পইচা পোৱা যায়।
ক আমি যেতিয়া ভাইটিক ভাই ফুট চুট দিওঁ তেতিয়া ভাইটিহঁতে আমাক গিফ্ট দিয়ে তেতিয়া বহুত ভাল লাগে। গিফ্ট দিয়ে কাপ পোৰ কানি দিয়ে।
হয়।
ভাল লাগে।
হয় আৰু ফাকুৱা?
ফাকুৱাও খেলোঁ ফাগুণ মাহত, সেইটোতো দলোচ চব আমাৰ খেলিবই লাগিব, আমি খেলোঁ। ফাকুৱাটো খেলোঁ। ফাকুৱাটোত বহুত ভাল লাগে মানে আমি পুৰা ৰং চং সানি নাচি বাগি এক এ, পুৰা চিনি নোপোৱা হৈ থাকোঁ।
হয় হয়, সেয়াই হয়। হয়। এনে আপুনি ক'ৰবাত ঘূৰিব গৈছেনে নাই বাহিৰত?
ঘূৰিবলৈ গৈছোঁ, মই আপোনাৰ নাৰ শ্বিলং গৈছোঁ, ভূটান গৈছোঁ।
হয়, আপোনাৰ মানে তাৰে অনুভৱটো, অনুভৱটো ক'ব পাৰিব যে যি মানে মোকো যাবলৈ যাতে মানে সে কৰিব পাৰে।
যাব পাৰে, আপুনি নেপালতো যাব পাৰে, বহুত ভাল জেগা আছে কাঠমাণ্ডু বুলি। ফুৰিবলৈ বহুত ভাল জেগা তাতে।
হয়, শুনিছোঁ তাতে কান্যাম বুলি এটা জেগাও আছে।
অ' তাতে সেইখিনি জাগা বহুত ভাল, আপুনি যদি যায় যাব পাৰে। বহুত ভাল লাগে যে গৈ এনেটো যদি আপোনাক মই গোটেই খিনি কৈ দিওঁ আপুনিতটো চব হেৰি হৈ যাব। তেতিয়া কেনেকে যাব? এতিয়া আপোনাক মই অকমানে কৈছো ভাল লাগে বুলি যোৱাৰ পিছত আপুনি নিজ জেই অনুভৱ কৰিব যে কিমান ভাল লাগে, বহু মোক কিন্তু বহুতে ভাল লাগে তাতে গৈ। বহুত মানুহ যায় আমাৰ অসমৰ মানুহো বহুত যায়। আৰু মই গৈছোঁ আমাৰ ফেমিলীয়ে গৈছোঁ গোটাই। হয়, শ্বিলংতটো ভাল জাগা বহুত।
অ', আমি তাতে মানে থাকিও আহিছো। আপোনাৰ এসপ্তাহ মান হোটেলত।
আচ্ছা, মই মই আপোনাৰ নেপালত থাকিলোঁ দহ দিন।
আকৌ শ্বিলঙত থাকিলো পাঁচদিন।
অ'।
আকৌ ভূটান গৈছো ভূটানত থাকিছো দহ দিন। ভূটানতো আপোনাৰ ভিতৰত মানে পাচ বনাই যাব লাগে ত হ পাছ বনাই গৈ আপোনাৰ তাতে থাকিব লাগে। হোটেল বুক কৰি কিনে।
সেইটো সেইটো বিহু ভাল লাগে মোৰো বিহু মানকে আমেৰিকা গ'লো বহুত জেগা গ'লোঁ।
আপুনি কৈ থাকক আপোনাৰ কথা মোৰ কথা কৈ থাকো, দহ মিনিট এনেকে কথা পাতিব লাগে গ'ম পাইছে নে নাই আপুনি? অ'। হা মই বিহুতো ভাল পাওঁ। লগতে ডুবাই গ'লো আমেৰিকা আপুনি গৈ থাকক না, ডুবাই গ'লো আমি, হেল্ল'?
হয়।
আপুনি কৈ থাকক।
অ', তেনেকে আৰু ভাল লাগে।
অ', মই ডুবাৰত গ'লো, কৈ থাকক আপুনি। মই ডুবাই গ'লো, আমেৰিকা গলো, লণ্ডন, হংকং, পেৰিছ চাৰিফালে গ'লো বিহু মানে ভাল লাগে বিহুত, বিহুত বিহু ফুৰিবলৈ যাওঁ।
ছিকিম গ'লো, ছিকিম বহুত ভাল আমাৰ কাৰণে ফুৰিবলৈ, এনেকে আকৌ বগামাটি গ'লোঁ। বগামাটি বহুত ভাল জেগা, আপুনি যদি যায় বগামাটি। তাতে আকৌ মন্দিৰ এটা আছে সেয়াও ভাল।
হয়, হয়।
বহুত ভাল আৰু জেগাখিনি। ভাল লাগে গৈ। আপুনি যদি যাই যাব পাৰে আকৌ আপোনাৰ ফেমিলি লৈ যাব পাৰে।
তেনেকে আমেৰিকা গৈছো এবাৰ। এবাৰ আকৌ যাম।
এবাৰ আকৌ যাম, আমেৰিকা গৈছো তেনেকে ভাল লাগে। ভাল লাগে গৈ পিনে।
মজা লাগে
হয়।
অ', অ', অ', কৰিব লাগে।
আপুনি যাব, আ-আপুনি আকৌ কি কি ভাল পায়? আপুনি বিহু
মই ভাল লাগে, মোৰ -মোৰ বগা কালাৰ ভাল লাগে, ৰঙা কালাৰ ভাল লাগে, হালধীয়া কালাৰ ভাল লাগে। মই ফুৰিবলৈ যাওঁ, মোৰ আইফোন এটা আছে।
বিহু- বিহু। আপুনি কি উৎস- উৎসৱ ভাল পায়?
মই বিহুত নাচিবলৈ যাওঁ, ফুৰিবলৈ যাওঁ, পিঠা খাওঁ, মেজি ঘৰ জ্বলাওঁ।
আপুনি, আপুনি জানে বিহুৰ বিষয়ে?
উম- উম।
ভাল লাগে গৈ, বহুত ভাল।
উম। অ', ভাল পাওঁ, ভাল পাওঁ।
কি বিহু ভাল পায় আপুনি?
উম-উম, হয়-হয়- হয়। হয়-হয় এনে ভালে -ভালে কথা, ভালে কথা অ', মই বিহু মানে লণ্ডন গ'লো, পেৰিছ গ'লো, হংকং গলো, ডিজনীলেণ্ড, এই বহুত জাগাত গ'লো দুুবাইত গ'লো দুবাইত মোৰ এটা ঘৰ এটা আছে।
হয় মই আমেৰিকা গ'লোঁ। ভাল লাগে আমেৰিকা গ'লো, ডুবাই গ'লো, লণ্ডন গলো। লণ্ডন গ'লো, ইউ এছ এ গ'লো। চব ভাল, জেগা বিলাক ভাল সেয়ে আৰু যাব লাগে ফুৰিব লাগে। থাকা লৈকে ঘুৰিব লাগে চব আৰু সেয়াই আৰু, নাচিব লাগে, বগাব লাগে। ফুৰিব লাগে, সেইয়াই আৰু, চব-চব বিলাক এনেকে কয় আৰু একো নহয়, যাব লাগে। আপোনাৰ ফেমিলি চেমেলি লৈ ঘুৰিবলৈ যাব লাগে ভাল লাগে। গৈ কিনে, চবফালে ভাল। চব ভাল। ভাল লাগে, ফুৰিব লাগে, ঘূৰিব লাগে, যাব লাগে।
উম ভালেই।
চাব লাগে। উম, খাব লাগে, ফুৰিব লাগে নাচিব লাগে ৰ'ব লাগে সেয়াই আৰু, কি কেতিয়াবা একো নহয়।
উম, হয়-হয়- হয়।
হয়, হয়-হয়-হয়।
হয়- হয় -হয়।
তেনেকে যাওঁ আৰু, চবফালে যাওঁ ফুৰো।
আৰু দুই মিনিট বেছি ন লাগে দে কথাটোতে।
মই কৈ আছো, আপুনি শুনি আছেনে? উম হয়, তেনেকে। ভাল লাগে আৰু খাই দিওঁ। বিহু কৰিব লাগে নাচিব লাগে হয় নিজেতো উৎসৱ বিলাক মনাব লাগে নিজে হেৰি কৰিব লাগে। নিজৰ ল'ৰা-ছোৱালী বিলাকক শিকাব লাগে নিজৰ উৎসৱ নহ'লে বা পাহৰা যাব। নহ'লে বা ল'ৰা- ছোৱালী বিলাকে নকৰে পিছত সেনেকে কৰিব লাগে আৰু, উম চব কৰিব লাগে। নিজৰ কৰ্মক্ষেত্ৰতো আগবাঢ়ি যাব লাগে। নিজে কৰ্ম কৰি খাব লাগে, কৰ্ম কৰিব লাগে। তেনেকুৱাই আৰু, ল'ৰা -ছোৱালী বিলাক, ক-কৰ্ম বিলাক। শিকাব লাগে বহাগ বিহু কি? মাঘ বিহু কি? ৰঙালী বিহু কি সেইবিলাক আমি যদি নকৰো আমাৰ লৰা - ছোৱালীবিলাক এনে চিগৈ পিছত প্ৰজন্মবিলাকে নাজানিব, চব জনাব লাগে। ক'ত কি হয় কি নহয় তেনেকে জনাব লাগে আৰু কোন বিহুত কি খাই? কোন বিহুত কি কৰে কোন বিহুত কেনেকে নাচে কি কাপোৰ পিন্ধিব লাগে কি কৰিব লাগে সেইবিলাক শিকাব লাগে? লৰা - ছোৱালীক, আমি যদি নকৰোঁ তেনেকে কেনেকৈ হ'ব?
বেলেগ দিনে আকৌ পুনৰ কথা পাতিম ধন্যবাদ।